হেল্ল'। অহ, কি কৰিছা?
এ আছো দিয়া। তুমি? আছো মানে ঘৰত কাম বনবোৰ কৰিছো আৰু দিয়াচোন সদায়যিখিনি থাকে। থাকে ন' আমাৰ। দৈনন্দিন শেষ খিনি কৰি-কৰি উঠিছো আৰু আকৌ ভাত পানী আছে তোমাৰ।
হয়, হয়।
লাহে ধীৰে ভাত পানী বনাম আৰু।
অহ, তাকে। অহ, আছোঁ আছোঁ ভালে-ভালে। তোমাৰ ভাল নহয়?
অহ, ভাল দিয়া।
অহ, তাকে।
এ তাকে মানে মানে কি ছোৱালীজনীয়ে মানে স্কুল দিয়া, দিছো যে। তাকে ভাবিছোঁ আৰু ইমান কিতাপৰ মানে ওজন বুজিছানে। আৰু মানে ইমান তোমাৰ বেলেগ বেলেগ হৈছে সি উম, মানে কিতাপ পত্ৰবোৰ। আমাৰে অকন তোমাৰ অসুবিধা লাগে। মানে আমি যেনেকে পঢ়িছিলোঁ, যি পঢ়িছিলোঁ ন' সেইটো নহয় দিয়াচোন আজি আজিকালি বহুত বেলেগ হৈ গ'ল হম, কিতাপে তোমাৰ ছয় সাতখন। ছয় সাতখন কিতাপ।
হয়।
মানে তাকে ভাবিছো ন' কেনেকুৱা দিন আছিলে এতিয়া কেনেকুৱা অহ।
আৰু নিওঁতে নিওঁতে চাবাচোন কূজা হৈ গৈছেগে। ভিৰ-ভিৰ মানে নোৱাৰে ন' ইমান সৰু হয়, হয়।
হয়, মানে স্কুল বাছ আহিলে যেনে-তেনে সেই খিনিলে উঠাই দিওঁতেই তোমাৰ মানে সিহতে দাঙি নিওঁতেই বেয়া লাগে, মানে ইমান উজনত তোমাৰ যদি ছয় সাতখন কিতাপ সেই কিতাপৰ আকৌ বহিখিনি।
বহিখিনি থাকে হয়।
তাকে আগতেনো আমাৰ তেনেকে ইমান নাছিলে দিয়া আমিচোন ফাইভ ছিক্স ফাইভতহে ইংলিছ পাইছিলোঁ নে কি তেনেকুৱা আছিলে। জানা আমি যেতিয়া পঢ়িছিলো মানে তাৰ আগলে ইংলিছ হিন্দী তেনেকৈ নাছিলেই।
অ আমি ছিক্সৰ পৰা হিন্দী পাইছো।
অ ফাইভ ছিক্স অব অ। ফাইভ ছিক্সৰ পৰা তোমাৰ হিন্দী ইংলিছ তেনেকুৱা আহে, এতিয়া চোৱাচোন ফাইভ ছিক্সলে একে কিমান কি একে জানিব লগা হয়গে, অ। প্ৰথমৰ পৰাই তোমাৰ এই হিন্দী দিব ইংলিছ দিব হয়নে ইংৰাজী দিবয়ে, দিছে অ।
এটা এটা পক্ষে চাবলৈ গলে জ্ঞান বাঢ়িছে কিন্তু জ্ঞান বাঢ়িছে যদিও মানে অ নিবলে কৰিবলে অকমান অসুবিধা হয় হয় নে, হয় অলপ ৰুটিন বনাই কৰি দিলে ভাল হয় আৰু, হয় হয় হয় হয় সেইটোৱে।
তোমাৰ পৰিৱৰ্তন হৈছে ভাবা কামবনৰ পৰা আদি কৰি কিমান মানে আধুনিক হৈ গৈছে যে উম। উ অ বিজ্ঞানৰ যুগ যিহেতু তুমাৰ আৰু কিমান আধু নিক হৈ গৈছে, সেই বস্তুবোৰ মানে এতিয়া সেই সময়ৰ লগত খোজ মিলাব যাওঁতে মানে তোমাৰ এনেকুৱা হৈ গৈছে।
এনেকুৱা হৈ পৰিছে হয়, সেইটোৱে এই এইটো মানে আৰু এটা কথা এ ৰুটিন টাইপৰ বনাই দিব লাগে। হয় নে, বোলে আজি এইকেইটা এইকেইটা চাবজেক্ট পঢ়াম বুলি, হয়। হয় হয়।
আনিলেই হ'ব।
আনিলেই হ'ব, মানে গোটেইখিনি লৈ যোৱা কাৰণ সৰু লৰা ছোৱালী ছোৱালী ন আমিয়ে দাঙিব নোৱাৰো সেইটো বেগতটো, সেই সিহঁতে তেনেকে যে দাঙি কৰি নিয়ে হয়নে, সিহঁতে আজিকালি বোলে অ শুনিছো মানে সেইটো হেৰি চৰকাৰে অকমান মন দিছে মানে তোমাৰ এ হয় এখন নিবলৈ দিছে, মানে বহি। বহী এখন নিবলৈ দিছে মানে বহীখিনি কিতাপখিনি চব ল লৈ যাবলৈ দিছে, খালি মানে প্ৰতিটো ছাবজেক্টৰ বহিখিনি নিব দিয়া নাই আৰু।
নালাগে আৰু এখনতে হৈ যাব, অ সেইটো অ নি, ঘৰত আহি আকৌ সেইখিনি বেলেগ নিজ অ সেই চাবজেক্টৰ বহিখিনিত মানে আকৌ ভৰাই ললেই হ'ল, অ সেইটো এটা ভাল হৈছে দিয়া সেই বহীখিনি হিলেও বহুত। আজিকালি দিয়াচোন বহীবোৰ চব ডাঙৰ ডাঙৰ ন, তেনেকুৱা সৰু উম আগতে আমি বহী পাত কিনি আনি মানে চিলাই লৈছ এতিয়াতো তোমাৰ সেইটো নাই আৰু দিয়াচোন।
কিনা চব কিনা হয়নে উম।
সেইবোৰ বহুত ডাঙৰ ডাঙৰ বা ওজনৰ থাক থাকে যে, ঠিকে আছে সেইটো এটা। কিন্তু তোমাৰ এটা চাবাচোন আগৰ দিনতে দে আমাৰ দেউতাহঁতে মানে যেতিয়া পঢ়িছিলে মানে তেতিয়া কিন্তু সেই মানুহখিনিৰ যিটো ফাইভ ছিক্সতে তেওঁলোকে যিখিনি মানে বা ইংৰাজী ক'ব জানে তুমি আগৰ মানুহ চাবা দেই মানে কি হয় যে মেট্ৰিক পাছো নহয়। কিন্তু সেই মানুহখিনি যে তোমাৰ চাবাচোন অংক হওঁক কিবা এটা হিচাপ কৰিব দিয়া মুখতে মানে সেইটো এটা আচৰিত লাগে। ফাইভ ছিক্সলে পঢ়া মানুহখিনি কেলে কেনেকে ইমান জানে মানে, তেতিয়া কিন্তু তেওঁলোকৰ মানে পঢ়া মানে হেৰিটোত কঠিন আছিল।
কঠিন আছিলে কঠিন আছিলে। এতিয়া মানে অলপ সহজ কৰি দিছে যদিও মানে আগৰ হয় হয়। আগৰ টেন পাছ এতিয়া বি এ পাছও মানে পাত্তা নাপায়।
নোৱাৰে, তাকে ফাইভ ছিক্সৰ মানুহ এজনে তোমাৰ যি ইংলিছত কথা ক'ব।
কথা ক'ব
ধৰণে তোমাৰ অ', সেইকাৰণে মানে আগতে চাগে অলপ পঢ়িলে চাকৰিতটো পাবলে হেৰি হৈছিল। সুবিধা হৈছিল হয়নে, তেতিয়া কিন্তু টান আছিলে। মানে আমাৰ মানে কি হয় দেউতাহঁতে কয় যে, দেউতাহঁতে যেতিয়া মেট্ৰিক দিছিলে তোমাৰ তেতিয়া মানে কি অসমীয়া চা অসমীয়া বিষয়টোতে মানে তি তিনিখন পেপাৰ হেনো। গ'ম পাইছে, অ' তিনিখন পেপাৰ দিয়ে। আৰু কয় মানে আমাৰ এতি এতিয়া তহঁতৰ দৰে কৈছে আমাৰ অকল ক্লাছ টেনৰে হেৰি মানে নাহে নহয় প্ৰশ্ন ত্তৰ। তেতিয়া মানে কি হয় এইট নাইন টেন এই গোটেই তিনিটা অ' সেই গোটেই তিনি বছৰে হেনো বোলে প্ৰশ্ন আহে। সেইকাৰণে তেওঁলোকে কিমান পঢ়িব লাগিব ভাবাচোন? উম।
কিছুমান পঢ়া হেৰিতটো মানে ৰিভিজন দি থকা নিচনাই হয় হয়নে? আকৌ মানে হয়, পাহৰি নাযায়।
পাহৰি নাযায়। এতিয়া আমি কিবা এটা হিচাপ হিচাপ কৰিব লগা হ'লে আমাৰ এতিয়া থো টা মোটা নালাগে জানো? অ' কিন্তু তেওঁওলোকৰ নাই। আমি দেউতাহঁতক কিবা তুমি বস্তু এটা যে কেজিয়েই হওঁক বা কিবা গ্ৰামৰে হওঁক যদি কৰিব দিওঁ তৎক্ষণাত মুুখতেই
মুখাতে হয়।
অ' কেই ভাগ কৰিলে কি হ'ব, কিন্তু আচৰিত লাগে ন। এতিয়া কিন্তু আমি বি এ পাছ কৰিও তেওঁলোকৰ সমান সেইটো আমি নোৱাৰোঁ।
হয়, হয়, হয়। আগতে মানে কি মাষ্টৰ বোৰো মানে অ' হেৰি কৰিছিলে মানে অলপ কাৰা শাসনত পঢ়াইছিলে মানে তোমাৰ অলপ ফাং ফুং কৰিব নিদিয়ে ধৰক তেনেকুৱা। আজিকালি মানে কিছুমান দিয়াচোন গাৰ্জেনটেও মানে এ
বেয়া পায় আৰু পিতিলে কৰিলে। অ' অ' নেলাগে অ' মৰমেৰে শিকাব লাগে বুলি কয় উম। এটি শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণ তেনেকুৱাই আৰু পৃথক পৃথক। আৰু এতিয়া কেনেকুৱা হৈছে জানা? আম আমি পঢ়াৰ সময়তে গ'ম পালোঁ নহয়। আমি পঢ়োঁ এই পৰীক্ষা দিলো আৰু পৰীক্ষাৰ কাৰণেই পঢ়োঁ। চাবাচোন পৰীক্ষা দিলো আকৌ তোমাৰ পাহৰিলো। আকৌ নেক্সট দিলো আকৌ সেইটো পৰীক্ষাৰ কাৰণে দিলো, পচি পঞ্চাশ নম্বৰ আকৌ পাহৰিলো। পাছ কৰিবলৈ, কিন্তু তেতিয়া মানে তেতিয়া শিক্ষকসকলে এনেকে শিকায় যে জীৱনটো মনত ৰাখি কিব লাগিব হয়নে। সেইটো কাৰণে কিন্তু কিছুমান ক্ষেত্ৰত বহুত সেই মানুহখিনি মানে ভাল হৈছে। আগতেই তেওঁলোকে কি ক্লাছত কি পঢ়িছিলে মানে এতিয়ালে মনত- থাকে, আমাৰতো নাই দিয়াচ
নাই নাই হয় হয় এয়া আৰু চাবাচোন কিছুমান যে চহী হয় হয় কিছুমান ব্যক্তি আছে তেনেকুৱা মানে আগৰ দিনৰ চহী -টো মাৰিব নাজানে কিন্তু মানে কিবা এটা যদি পঢ়ি থাকে কোনোবাই মানে চিঞৰি যদি ও উচ্চাৰণ খিনি কব চিঞৰি চিঞৰি পঢ় দেই উচ্চাৰণ সি হয় ইমান ধুনীয়াকে মনোযোগেৰে শুনে একদম বুজি পোৱা নিচিনাকে, হয়নে, একে বুজিও পাই আকৌ একে কুৱেচনো কৰে। কুৱেছনো কৰে লগতে অ অমুকটো যে পঢ়িলি এইটো কি হয় সেই সেনেকে মানে-
আইতা ককাহতে ন, আগ আগতে যেনেকে আমি আমাক যে পঢ়াই থাকে ওচৰতে তোমাৰ তেতিয়া মানে কি হয় আইতা-ক ককাহতেতো তেনেকে আখৰ চিনি নাপায় কিন্তু আমি- চিঞৰি চিঞৰি পঢ়ি থাকিলে কেতিয়াবা যদি কোনোবাই আমাক ধৰাই দিয়ে নহয় মানে আইতাই কয়- কিয় অমুকটো নাছিল জানো অমুকটো বুলি ক অ তেতিয়া মানে কি হয় মাহী অ শুনি থাকে। অ মনত ৰখা শক্তিটোও ভাল আছিল তেওঁলোকৰ কিন্তু দেই।
হয় সেইটো।
এতিয়া শিক্ষা ব্যৱস্থাটো সলনি হৈছে যদিও আগতো বহুত আছিল হয়নে। আগতে মোৰ মতে চাব গলে বেছি টানহে আছিলে।
টানহে আছিলে হয় হয় হয় সেইটো কথা।
ক্লাছত এইটো পৰীক্ষা এতিয়া তোমাৰ পঁচিছ নম্বৰো পৰীক্ষা হয়। আগতেটো নহয় আগতে সেই পঞ্চা আৰু আগতে অ এ
কো নাছিলে বোলে হয়।
আগতে বি এ পঢ়া মানে উম দেখো আৰু আমাৰ মাহী এগৰাকীয়ে বি এ পাছ কৰিছিলে যে- মানে কয় মানে বিশ নম্বৰীয়া আহে বিশ নম্বৰীয়া এটাত- কিমান লিখিব লাগিব ভাবাচোন, পিছলে আম অ পিছলে আমি লিখিছো- পাঁচ নম্বৰ বা কেতিয়াবা লি আমি যদি ৰচনা এখন লেখো দছ নম্বৰ।
দছ নম্বৰ, আঠ সাতকেহে দিয়ে আজিকালি সেইটোও কমিলে।
অ সেইটোও কমিলে চোৱাচোন। আৰু আগতে মানে আমাক কয় মানে বিছ নম্বৰৰ তোমাৰ পাঁচটা দিব আৰু মানে- এশ হৈ গ'ল আৰু চোৱাচোন অ পাঁচটা বিশ নম্বৰীয়া লিখিব লগা হ'লে তুমি- কিমান লিখিব লাগিব, তিনি ঘন্টা লিখিয়ে থাকিব লাগিব, তেতিয়াতো এক নম্বৰীয়া কথা নাই আৰু। এতিয়াহে এক নম্বৰীয়া কৰি দিলে, সেইকাৰণে মানে মানুহখিনিয়ে উম খুচৰি পঢ়িছিল অ আমাৰ যে ওপৰে ওপৰে এক নম্বৰীয়া গিটা পঢ়িলো আৰু হ'ল তেনেকুৱা নহয় আৰু।
হয় হয় হয়। সেয়া আমি এতিয়া মানে ধৰা মুখস্থ কৰিছো কিবা কৰিছো তেতিয়া মানে গোটেই পাঠ- টো পঢ়িছে। খুচৰি পেলাই হয়নে বনাই লিখিবলৈ হলে গোটেই বিছ নম্বৰকে ইমান বহলাই লিখিব লাগিব হয়নে। হয় বুজি পাবই লাগিব, হয়।
তেতিয়াহে তুমি লিখিব পাৰিবা, আমি সেই পাছ পাঁচ নম্বৰ এটা অকনমান পঢ়ি আ মুখস্থ কৰিলো বাকী খিনি বনাই লিখিলো, পাঁচ নম্বৰ এট টা পালো। তেতিয়াটো নহ'ব তুমি বিছ নম্বৰ কেনেকে বনাবা হয় নে অলপ- তোমাৰতো সেইখিনি জ্ঞান থাকিবই লা লাগিব সেই প্ৰশ্নটোৰ অ কি সুধিছে সেইবোৰে এতিয়া কিন্তু কিছুমান মানে সেই আৰু সোনকালে সোনকালে দিছে
হয়
কিছু ক্ষেত্ৰত তোমাৰ ভাল হৈছে বাৰু কিছু ক্ষেত্ৰত আগৰ মানুহখিনিয়েও বহুত মানে জনা আছে কেলেনো এইজন না বুজা হয় হয়
সেই আগৰ শিক্ষাটোতকে এতিয়া শিক্ষাটো মানে বহুত পৃথক হৈ পৰিছে আৰু পৃ পৃথক সেইটোয়ে সেয়াই কিছুমান ক্ষেত্ৰত ত্ৰত কিন্তু অ আছো আছো আছো ভালেই বাৰু বাকী
তাকে অ গৰমটো বাৰু আজি অকনমান ৰ'দটো কম তোমাৰ
কম কম হয় বতাহ মাৰি আছে
হয় হয় আজি ভালেই লাগি আছে অকণ বতাহ এটা মাৰিছে ৰ'দটো কমিছে কেইদিনমান এনেকে থাকিলে ভাল হয় দিয়া ন
ভাল হয় অ তেনেকে থাকো অলপ ইমান নহ'লে ৰ'দত মানুহ অশান্তি লাগে
মানুহৰ বেমাৰ আজাৰবোৰ বাঢ়ি গৈছে একে গৰমতে
উম উম তাকেই
তাকে আকৌ অ আকৌ পিছত কথা পাতিম দিয়া
পাতিম দিয়া অ অ অ অ দিয়া